হেল্ল'
হেল্ল'
অহ কি কৰিছা?
কি কৰিবানো আছো এনেই, তই?
মই এনে দেই এইফালে ওলাই আহিছিলো বজাৰ ফালে।
অহ পইছা পুৰা হৈছে ন গৰম বজা গৰম কাপোৰ লৈছ নেকি?
গৰম মানে এতিয়া গৰম কাপোৰ লয় নেকি গৰমৰ দিনত।
নহয় পাতলা পাতলা কাপোৰবোৰ কৌ গৰম বজা তুমি যৰা ধৰা আকৌ মই এই কিনি এতিয়া গৰমত পিন্ধিব কাৰণে পাতলা কাপোৰ ল'ব গৈছা নেকি কৈছো।
অ এনেকাই কিবা কিবি লম আৰু আৰু হেৰি ফুৰিব যোৱাৰ কথা আছে ন সেইটো কাৰণে মানে কা পোৰ নতুনকে কিনো বুলি আহিছে আকৌ, তুমি যাবা যদি ওলাবা আক।
কোন ফালে ক?
এই অৰুণাচল ফালে যাম।
অ।
ৰিজৰ্ট ফালে যাম।
অ গৰমত ভাল লাগে ন সেইফালে ফুৰি?
অ'। যাবা যাবা যদি কবা মই তোমাৰ নামটো কৈ দিম আৰু।
কোনে কোনে যাবা?
আছে লগৰ আৰু পাঁচ ছয়জনীমান আছে।
অ।
উম
গাড়ী লৈছা নেকি
তা‌ গাড়ী অ গাড়ী ল'ব লাগিব তাৰপাছত গাড়ীতে ভাল হ'ব ইমান ৰ'দত পুঠিত যোৱাটো দিগদাৰ ন ওচৰ হলে কি হ'ব
ভাত বনাবৰ কাৰণে সঁজুলি চজুলি লৈ থৈছা নেকি
নাই সেইবোৰ নলওঁ মানে কি হয় তাতে যাম ৰিজৰ্টত তাতে মানে ৰিজৰ্টত খাবলে পাই ন হোটেল থাকে ধাবা থাকে সেই তাতে সেনেকেই খাম আৰু
অ
উম ইমান গৰমত ঘৰৰ পৰা কি বনাই নিবা নো তালৈ নিওতে বেয়াই হৈ থাকিব
উম তাকে গৰম
তাতে সেইকাৰণে অ অ সেই বুলিয়ে আৰু এনেকে ফুৰিব যাম বুলিয়ে আৰু কাপোৰ অলপ বজাৰ কৰি লওঁ আৰু এই ঘৰৰ চবজিও অলপ বজাৰ কৰিব আছিলে তাৰপাছত সেইটো কাৰণে ওলাই আহিলো আৰু
অহ অকল তাতে গৈছা নে আৰু আগত গৈছিলা
আগত তেনেকে মই যোৱা নাই দেই টাইমে নাপাওঁ ন সেইটো কাৰণে যোৱা হোৱা নাছিলে তাৰ পিছত অৰুণাচল ফালে গৈছিলো আগত এবাৰ তাৰপাছত এতিয়া অ সেইফালে যাম বুলিয়ে ভাবিছো বেলেগত যোৱা প্লেনিং নাই এতিয়া
অ অ মানে
কি খালানো কি খালা
এ ৰুটি খালো
অ অ
তই
মই এ হেৰি কি বুলি কয় এই জলপান আছিলে অলপ জলপান
বৰা চাউলৰ
অ
অ উম এ ওম ভা এনেকুৱাকে কি গাড়ী ভাড়া কিমানকে তুলিছে আকৌ
এতিয়ালৈকে সেইটো গম পোৱা নাই হা তাৰপাছত কি বুলি কয় মুঠতে গাড়ীখন ফিক্স কৰি থোৱা আছে আৰু পইচাটো কথা পাছত হে হব তাৰপিছত আচলতে কি হয় গাড়ীখন মানে আমি যোন কেজনী ছোৱালী যাম ন এ তাৰে মানে এই আমাৰ লগৰে এজনীৰে হয় আকৌ গাড়ী বেলেগকে এক্সট্ৰাকে পইচা দিব নালাগে আৰু কিন্তু তেলটো ভৰাই ললে হৈ যাব
অহ ভালে আছে গৰমত কি কৰিবা ন ল ল'ৰা ছোৱালীৰো স্কুল বন্ধ হ'ল
উম গৰমৰ বন্ধ এতিয়া
উম এতিয়াতো গৰম বন্ধ বুলি বহুতে ফুৰিব যাব উম তাৰপিছত হাজবেণ্ডো যাব নেকি
হাজবেণ্ড নাযায় তাৰ কাম বেলেগ কাম আছে ন বিজনেচ চাব লাগে
অঁ।
তাৰপিছত সি নাযায়, আমি এই লগৰ কেইজনীয়ে যাম আৰু।
অঁ।
তুমি গ'লে ক'বা আকৌ।
ভাবো, ভাবি কিনে তোমাক গধূলি ফোন কৰি আছো।
অঁ ক'বা দেই, এই দুই এদিনতে যামেই আৰু।
অঁ, গাতো ভাল লগা নাই আকৌ, যাম বুলি ভাবি আছো ভবাটো।
অঁ, কি হৈছে নো?
এ কি কবানো সেই বতৰৰ বেমাৰ বুলি কোৱা
অঁ, এতিয়া গৰমো যি পৰিছে ন' একদম মানে বতৰ বেমাৰ আৰু হৈ গৈছে।
নকবি আৰু দেই গৰম ডালৰ পৰা ক'তো ওলাবই মন নাযায়।
মাজতে পতক'কে বৰষুণ দি দিয়ে আকৌ ৰ'দ দি দিয়ে।
উম।
বতৰ বেমাৰ হৈছে। এইবিলাক হেৰি দৰৱ চৰব খাবা, মেডি কেল যাবা নহ'লে এই ঘৰুৱা যে বন দৰৱ বুলি কয় যে। সেইবোৰ অলপ-অলপ খাব লাগে, বেছি নহয় আৰু।
উম।
বেছিকে খালেও মানে এ হেৰি কি বুলি কয় লি লিভাৰ-চিভাৰ বেয়া হৈ যায় ন' মানে বন দৰববোৰ একো মানে- ভেজাল নাথাকে যে নিজৰ ঘৰতে বনাই খোৱা হয়। সেইটো কাৰণে মানে বহুত চো কা হয় ন' সেইটো কাৰণে যে অলপ অলপহে খাব লাগে। কিছুমানে ভাল পাওঁ বুলি কিনি একদম সোনকালে ভাল হ'ব লাগে বুলি কিনি একদম একবাতি একবাতি খাই দিয়ে নহয়- মানে সেনেকুৱা হ'লেতো লিভাৰ-লিভাৰ বেয়া হোৱা চান্স থাকে ন'।
মোৰ যে কি হয় মানে বন দৱটো বৰকে খাব নোৱাৰো আৰু জুলীয়া দৰৱ- মই বহুত বেয়া পাওঁ খাবলে, লাগিলে মোক পিল যিমানে ডাঙৰ নহওঁক মই খাম কিন্তু বন দৰৱ বা জুলীয়া দৰৱ বুলি ক'ব গ'লে বৰ টা খাব নোৱাৰোঁৱে মানে জোৰ জবজ কৰি খোৱাই তো খাওঁ।
অঁ।
এই বমি বমিহে লাগে আকৌ মোৰ বন-বন দৰৱবোৰ খালে।
হয় নেকি, মই মই আগতে নাখাইছিলো হা মাৰ ঘৰত থাকোতে দেউতাহেতি মাহেতি তো একদম জোৰ কৰি মুখত ধৰি মেলি খুৱাইছিলে। তাৰ পাছত এতিয়া, এতিয়া যে উম মানে বিয়া হোৱা পাছতো ডাঙৰ হয়। বিয়া হোৱা পিছত এতিয়াতো নিজে কষ্ট পাওঁ গম পাইছো ন' সেইটো কাৰণে এতিয়া ঘৰৰ কাম বনো কৰিব লাগে, নিজে যদি বেমাৰী হৈ পৰি থাকো কোনে কৰিব হয় নাই। আমিতো ঘৰত তিনিটাহে মানুহ, সেইটো কাৰণে মানে যে চেষ্টা কৰো মানে খাবলৈ সেনেকে চেষ্টা কৰি কৰি আজিকালি অলপ খাব পাৰো আৰু।
মোৰ মানুহজনে ভাত-চাত বনাই চ'ব সিয়ে কৰিলে, নোৱাৰা তিনদিন মানে একে বিচনাৰ পৰা উঠিব মন নগল। অঁ।
এবাৰ কামত যাব নোৱাৰিলা চাগে ন'?
ডিউটিতো ছুটি লোৱা নিচিনাই হ'ল মোৰ। গা একেবাৰে ভাল নাই বুলি ক'লে ভাল নাই আৰু। কিছুমানে ওচৰত টানকে কথা ক'লেও মানে খং উঠে।
উম। হয়, আৰু দুৰ্বল হৈ থাকিলে মানে উম উম, খংটো বেছিকে উঠে। মানে কি হয়, মানুহ যদি যেতিয়া মানুহ যেতিয়া কমজুৰি হৈ থাকে ন' তেতিয়া মানে যে, খংতটো অলপতে উঠে। আৰু এ মানে কন্ট্ৰল কৰিব নোৱাৰা নিচিনা হৈ যায় আৰু।
অই ক'লে কিনে যদি, অই বুলি টানকে যদি কয় কি ইমান টানকে মাতিছ ক বুলি খঙে উঠি যাই।
ওচৰত টানকে যদি এনেই লৈ হাঁহি দিয়ে নহয়, হাঁহিলেও খং উঠে আকৌ।
তাৰপিছত আমাৰ মানে মানুহজনে ক'ব আৰু দেই, সেই জ্বৰ হ'লে মানে ভালকে কথা ক'লেও মানে খঙে, উঠে ব'ল ব'ল বেটি তুমি মই ঘৰতে নাথাকো খঙ কৰিছে মাৰে আকৌ। নহয় গাটো দুৰ্বল লাগি থাকে ন' হালা-চালা শুনিব মন নাযায়, বেছি খং উঠে অ'।
উম, সেইটো হয় বাৰু। মোৰতো গা বেয়া হ'লে মানে মানুহজনে দৰৱ-চৰব বনাই দিয়ে।
অ', আমাৰ কাম ছুটি লৈ আহি- লে আহি কিনে ভাত চাত বনাই দিয়ে, ছোৱালীজনীক খুৱাই শুৱাই মেলি দৰৱ-চৰপ ছোৱালীজনী গা ভাল নাই আছিলে আকৌ মোৰ নহয়, একেলগতে বেমাৰ পৰিলো। উম। ছোৱালীজনী ভাল পালে, তাই মোতকৈ আগতে ভাল পালে, দেউতাকে হেৰি গ'ল ডক্ট্ৰৰ ঘৰত গৈ মেলি, গাঁৱলীয়া দৰব খুৱাই মেলি এতিয়া ভাল পালে।
ঠিকে আছে, নিজৰ বেমাৰ হ'লে মানে ইমান মানে টেনচন লবলগীয়া নাথাকে দেই। তাৰপিছত ল'ৰা যদি ল'ৰা-ছোৱালী যদি বেমাৰ হয় ন' বহুত টেনচন হয়, কেতিয়া ভাল হ'ব। মানে কিমান কষ্ট পাইছে, এনেকুৱা লাগে হয় নাই?
উম।
আৰু আৰু সৰুতে তেওঁ সৰু থাকোতে একো ক'বও নাজানে যে, আমুকতোৱে হৈছে কিবা হৈছে বুলি ক'বও নাজানে ন'? তেতিয়া তেতিয়াতো আমি আৰু টেনচনত পৰি যাওঁ, কিবা কষ্ট পালে মানে
উম।
মইতো বহুত মেডিকেললৈ লৈ যাওঁ ডাইৰেক্ট।
উম।
একো নাজানো ন' বুজি নাপাওঁ কি হৈছে।
অ', হয়, এই কি বুলি কয় এই টিলিঙা মন্দিৰলৈ আহি পাইছা নাই তুমি তিনিচুকীয়া?
তিনিচুকীয়া টিলিঙা মন্দিৰ মই নাই পোৱা দেই। তুমি পাইছা, অ'।
নাই পোৱা মই আহি ইমান ওচৰত থাকিও গৈ পোৱা নাই।
অ', মইও নাই পোৱা, মই মানে এতিয়া সেনেকে যাবলৈ লগৰ লাগিব ন' তাৰপিছত তেনেকে ইমান ঘূৰা ফূৰাও
উম উ উ উ
তাৰপা যদি কোনোবাই যাবলৈ পাৰে। এ এ এ মই নোৱাৰো মই পাৰিলে বেলেগে নোৱাৰে এ সেনেকুৱা হয় যায় এখনে একো মানে টাইম-চাইম মিলা নাই আৰু
উম উ উ।
এতিয়া এতিয়া ভাবিব লাগিব কেতিয়াবা এদিন যাব লাগিব।
হুম উ উ বহু মন আছে দেই যাবলে।
উম উ দে গলে কবা লগতে যাম আকৌ।
ঠা অ যাম যাম এই গৰম বন্ধৰ কেইদিনতে গৈ ল'ব লাগিব।
উম উম, গৰমত ভাল হ'ব জানো?
হুম।
গৰমত ভাল হ'ব জানো ঠাণ্ডা দিনতহে ভাল হ'ব চাগে তাতে।
চাওঁ আকৌ ভিৰ থাকে নহয় পুৰা। বৰ ভিৰ লাগ ভিৰ লাগি থাকে নহয় গৰমতো গৰম।
উম উ উ।
ক'ব গ'লে ঠাণ্ডা ছিজনটোৱে ফুৰিবলৈ ভাল দেই। ন।
মানে আৰু ঠাণ্ডা দিনত মোৰ ভাল লাগে কেলে তুমি কাপোৰ এখোবামান পিন্ধি থাকিবা টেনচন নাই কিন্তু গৰম দিনত ক'ত থাকিবলৈ জাগাই নোপোৱা নহয় তুমি হি হি ইস্ সি।
ইমান অশান্তি লাগে ন একো পিন্ধি ভাল নালাগে।
উ উ উ ভাত-পানী খাবলৈও শান্তি নেথাকে কেতিয়াবা কাৰেণ্টটো গুচি যাব ফেন অফ হৈ থাকিব।
উম উম উ উ আহ।
ভাত খোৱা টাইমতে একদম মানে খং উঠি যায় নহয় যেতিয়া ভাত খাবলৈ ল'ম নহয়। তাৰ পাছত তেতিয়াই মানে কাৰেণ্টটো গুচি যাব নহয় বন্ধ হৈ যাব ফেন-চেন যেন একদম হে হে ইমান খং উঠে ই আ আ গৰমত।
এ এ এ গৰমডাল মানে কেলে আহিলে নিচিনাই লাগে পুওওওওওও মইতো গৰমতকৈ ঠাণ্ডা ছিজনটোৱে ভাল পাওঁ।
উম উ উ এইবোৰো প্ৰকৃতিৰ নিয়ম হবই আৰু ন। গৰম-ঠাণ্ডা আমাক গৰমো লাগে ঠাণ্ডাও লাগে কিন্তু আমি সে এ এ মানে হুম উ উ বেছিকে মানে সহ্য কৰিব নোৱাৰে আৰু নিচিনা হৈ যায়।
বৰষুণ যদি দুদিনমান একেৰাহাই দিয়ে এই বৰষুণ দাল যে কেলে দি এনে গৰম দিনটোৱে ভাল আছিলে আকৌ যদি দূৰত
অহ অ অ অ ই হি তাকেই ইস্ তাকে ৰ'দ ৰ'দ বেছিকে দিলে গৰম লাগে যেন লাগে গৰম বেছিকে দিলে ৰ'দ লাগে যেন লাগে।
উম উ উ কিবা লাগে। বৰষুণ দিলে কি হয় কাপোৰ কানি বোৰ পিন্ধি ভাল নালাগে আকৌ।
উম উ উ।
উমহ উ উ।
গোটেই মানে মইতো গোটেই বাৰান্দা ভৰ্তি কৰি দিওঁ মানে বৰষুণ দিলেও মই ধুবলগীয়া কাপোৰ টিয়াইয়ে থৈ দিও মানে ম থৈ নিদিও মানে আকৌ
নক'বা আৰু দেই ইমান মানে অশান্তি লাগে কাম ইমান কি কি?
হু ও ও ও ও ও অ মইয়ো মই বেয়া পাওঁ মই এ আ অকমান ধূপত পিন্ধা কাপোৰ মই আকৌ পিন্ধিবলৈ বেয়া পাও মই ধুইয়ে দিম আৰু
উম ময়ো গোন্ধ পাওঁ জানে নাই কিবা এটা গোন্ধ ওলাই আক অ শুনা আক
অ
অ হ'ব দেই মই